শুনি আছো শুনি আছো
হেল্ল'
হেল্ল'
শুনি আছা
শুনি আছোঁ শুনি আছোঁ
অ কি কৰি আছা
এইয়া আছো বাৰু গধূলি হ'ল অলপ ঠাণ্ডা পৰিছেতো পথাৰটোো
অ ব ভড়াখন ওলাই আহছো অলপ
উম অলপাো
ময়ো ময়ো তাকে কৈছো ৰ পিছত চাহ তাহ খালিনেে নাই
চাহ খালোঁ বাৰু
অ কি বুলি কয় এ এতিয়া মানে ভাবছো নিউজ চাই আছিলো মই হে অলপ আগতে
এই
এই ধেমাজিৰ ফালে অকমান বানপানী বাঢ়ি য আছে একছেে
অঁ আপাৰেচনত দেখোঁ বানপানী বহুত হৈছে
এ আমাৰফালে বষ দেখিয় নাই কিন্ত সাল আৌানীয়েোনী
দাদাটো বানপানী যথেষ্ট পাৰি
তাকে এনেই কি বুলি ভাবা কছোন, বানপানীটো এতিয়া আমাৰ ক ইমান বাঢ়ি আছে?
বানপানী মানে ধৰ এতিয়া, হেৰি আমাৰ বৰষুণৰ সেইটো ডাইৰেক্টলি, বৰষুণৰ বানপানী বুলি ক'ব নোৱাৰা এতিয়া।
উম'
অৰুণাচলৰ যিটো হেৰি হৈ আছে তাৰ ফলতহে আমাৰ, এ-এই মানে উজনি অসমত নেকি, আপাৰ আছামত অলপ মানে বানপানীটো বেছি হৈছে।
উম' ঠিক কৈছা। তাৰ মানে মই মই যি দেখিছোঁ, আমাৰ যিখিনি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ জিলা আছে, বা ঠাই আছে বিশেষকে আ উজনি অসমৰ যিখিনি মানে উত্তৰ ভাতৰ মানে অৰুণাচৰ লাগালাগি যিখিনি আছে সিহঁতৰ মানে বেছি বেছি কাৰণ অৰুণাচলত অতি মাত্ৰাত বৃষ্টিপাত হৈছিল যদিও তাৰ পৰা যিখিনি বানপানী আহিছে যে সেইয়া পাহাৰে জাগা ন, পাহাৰ হয়', পানী এৰি দিছে ইফালে পাহাৰীয়া জেগাৰ পৰা পানীতটো সৰু সুৰে নামিয়ে আহে আমাৰ তলৰ ফালে
উম', উম', উম'
এতিয়া আহি পালে আমাৰ যিখিনি আপাৰ অসমত জিলা আছে ধেমাজি, লখিমপুৰ সেই বিশেষকে সেই সেই যিখিনি জিলাখিনি মানে বেছি মানে সা মানে ক্ষয়গস্তি পাইছো মানে ক্ষতি কৰিছে বানপানীয়ে। এতিয়া বানপানী বুলি ক'লে বানপানীটো এটা প্ৰাকৃতিক বস্তু, এইটো কোনো ফালে কৈ নাহে
তাকে। হ'লেও বাৰু হেৰি বতৰ বিজ্ঞানী কেন্দ্ৰ সেইটো কিবা এ, কিবা কিবি কয় নহয় এইগিলাক ৰেড এলাৰ্ট য়েল্লো এলাৰ্ট গ্ৰীণ এলাৰ্ট এইবিলাক দডে নহয়, সেইবিলাক ডে আজিকালি আজিকালি বাৰু অলপ হেৰি হয়। তথাপিতো প্ৰাকৃতিক দুৰ্যোগটো আমি যিমান যি কৰিলে আমি ৰখাব নোৱাৰোঁ।
সেইটো প্ৰকৃতিৰ নিয়ম যিটো প্ৰকৃতিয়ে নিজৰ কাম কৰিয়ে থাকিব।
উম, আমি কোনো মেচিনৰ জৰিয়তে মানে এইগিলাক ৰখাব নোৱাৰোঁ।
ন' ৰ কাৰণ প্ৰকৃতি এটা নিয়ম। তো আমি মানে কোনোৱে একো ক'ব নোৱাৰোঁ। গতিকে এতিয়া বানপানীটো তাকে ভাবোঁ বানপানী হৈয়ে আছে সেইফালে মানুহখিনিৰ যিটো মানে দেখছোঁ টিভি নিউজত ঘৰ
উম।
উুটি গৈছে, যিখিনি প -পোহনীয়া জীৱ জন্তু
উম, উম, উম।
তে সেইবিলাক মানে থকা ঠাই নহোৱা হৈছে।
তাকেতো। এ, মানুহৰো যথেষ্ট হেৰি হৈছে। আৰু এই উজু, কিবা চিমেণ্ট চাপৰি যি তাৰে দলং ৰেলৱেৰ লাইন এটাও ভাঙি গৈছে।
এই পানীয়ে মানে ইমান ডাঙৰ এখন দলং মানে তাৰে ইমান ডাঙৰ এখন লোহাৰ দলং মানে মুজ দলং এখন ভাঙি দিছিল।
উম, উম, তাকেতো, বানপানী যথেষ্টই হৈ গৈছে। আমি মানে অনুভৱ কৰিব পৰা নাই এতিয়া।
আৰু শুনা পাইছোঁ, নিউজতো শুনা পাইছোঁ হেৰিও হৈছে বোলে মানুহো সেই উুটি গৈছে নে কিবা হৈছে নেকি।
অ' বানপানী সিমান দেখিছোঁ নহয় নিউজত মানে এনেকুৱা প্ৰবল সোত মানে পানীৰ। মানুহ মানে এনে উটাই নিব। সেইটোয়ে, তাকে এতিয়া ভাবি আছোঁ এতিয়া আমাৰ এইফালে সিমান বৰষুণ চৰষুণো নাই। তথাপিও ধৰি ফাই সেইফালেওঁ বৰষুণ হৈছেও দে ইমান নাই পানপানী হ
উম, বানপানী হ'ব লাগে বৰষুণ নাই। এতিয়া চৰকাৰে ধৰ মাথাউৰিবিলাক এ, হেৰি কৰিছে। মাথাউৰি বনাই দিছে, মাথাউৰিবিলাক ধৰ দিয়াৰ ফলত নদীয়ে ধৰ সেই অঞ্চলটোক মানে হেৰি নকৰে আৰু।
বেছি আক্ৰান্ত নকৰে মানে, এফেক্ট নকৰে আৰু ধৰ।
উম, উম, ঠিক কৈছা। এতিয়া মানে বানপানী বুলি ক'লে যদি আমি চাবা যাওঁ গুৰৰ পৰা। বানপানীতো বাৰু এনেই নহয় বানপানী হোৱাৰ কাৰণ থাকে। প্ৰবল বৰষুণ হওক বা এতিয়া এই যেনেকৈ অৰুণাচলত নদীৰ বান্ধ খুলি দিয়াই হওক।
উম, উম, উম।
তেনেকুৱা কিছুমান ফলতে বানপানী হয়। এতিয়া বানপানী আমি ৰোৱাটো আমাৰ মানে সেইটো সম্ভৱ নহয়, যিমানখিনি পাৰে চৰকাৰেও ধৰ কৰিছে নদী বান্ধ বনাই বা মাথাউৰি বনাই। কিছুমানত বিফল হৈছে। কাৰণ বানপানী প্ৰত্যেক বছৰে হৈয়ে আছে, বানপানীটো মানে এটা আমাৰ মূল সমস্যা হৈ পৰিছে অসমৰ। কাৰণ আমি জন্মৰপৰা বানপানীটো মানে দেখিয়ে আহিছোঁ এনে কুৱা নহয় যে বানপানী এইটো বছৰ হোৱা নাই, প্ৰত্যেক বছৰে বানপানী হৈ আছে, আজি বোলে আজি যদি এঠাইত হৈছে কালি আনঠাইত হ'বই মানে বানপানী।
যিল ধৰ এতিয়া এ, মাথাউৰিবিলাক নাছিল বা ন' সেই মানে হেৰিত আহে যথেষ্ট একদম গোটেই এটা অঞ্চল হেৰি হৈ যায়। আগতে গোটেই অসম অসমৰ ধৰ বেছি অঞ্চলে ধৰ বানপানী ধেৰি হৈ আছিল।
ঠিক কৈছা।
বানপানী দিয় বানপানী হৈছিল, কিন্তু আজিকালি মানে অলপ বানপানী হোৱাৰ পৰিমণটো কমি আছে।
অহ, সেইটোৱে এতিয়া উম, উম।
আজিকালি সেইটো কমি আছে।
অহ, এতিয়া মানে চাব গ'লে বানপানীৰ সুবিধা অসুবিধা মইতো কোৱাই নাই, চব বস্তু এটা ইতিবাচক এটা নিৰ্দিষ্ট দিশ থাকে। এটা ইতিবাচত দি, হয়। ইতিবাচক দিশ বুলি ক'বা গেলী তোমাৰ যেনেকৈ এয়া বান বানপানী আইছি বানপানী আহোঁতে বানপানীৰ ফলত যিখিনি মানে পলস উঠি আহিছে, সেই পলসে মানে খেতিয়কৰ যিখিনি কৃষিভূমি সেইখিনি পলসুৱা কৰে। যদি মাটিখিনি বহুত বছৰৰ পৰা চন পৰি আছে, মাটিখিনিত মানে উৰ্বৰতা শক্তি নাইকিয়া হৈ গৈছে। সেনেকুৱা মই বানপানী হয় এবাৰ, বানপান হ'লে শুকাই যোৱাৰ পিছত তাতে উৰ্বৰতা শক্তি বাঢ়ে, পল-পলস পৰে মাটিত। য'ত মানে ধান খেতি বেছি উন্নত মানৰ হয় খেতিয়কৰ। কিন্তু সেইটো হয় সেইটো মানে এটা কৃষকৰ কাৰণে ভাল কিন্তু যদি কৃষকে বানপানী অহাৰ আগতে কাৰণ, বানপানীতো আগজাননী দিন আগজাননী আগজানহী দিহে না, গতিকে কৃষকে অহাৰ আগতে খেতিখিনি আৰম্ভ কৰে, কৰিলে মানে এই বানপানী আহাৰ ফলত গোটেই কৃষি খেতিখিনি নষ্ট হৈ যায় আৰু কৃষকজনৰ মানে গোটেই এটা বছৰৰ মানে কষ্টৰফল এনেই গুচি যায় কাৰণ, সেই সেইকৃষকজনে বিশ-বিশেষকে আমাৰ অসমৰ উজনি অসমৰ যিখিনি মানে সেনেকুৱা জিলা আছে, তাতে বেছিভাগ মানুহ খেতিৰ ওপৰতে নিৰ্ভৰ।
উম', উম', উম'।
তাৰে খেতি-বাতি নষ্ট হয় মানুহতটো মানে গোটেই পৰিয়ালটোকে মানে ধ্বংস কৰি দিয়াৰ নিচিনা হৈ যায়।
উম, আৰু ধৰ হেৰি বানপানীৰ ফলত ধৰি এতিয়া এই যিবিলাক ধৰ হেৰি থাকে। গৰু-ছাগলী বা সেইবিলাক থাকে। সেইবিলাকো উটি যোৱা দেখা যায়। জীৱ-জন্তুবিলাকৰ আলাই আথানি হয় আৰু বানপানী হোৱাৰ ফলত আমাৰ এই যিহেতু কাজিৰঙা বা অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য হওঁক এ উজ-উজনিৰ ফালেতো আছে দুখন। কেইখনমান ত' সেইখনত বানপানী হোৱাৰ ফলত ধৰ এই জীৱ-জন্তুবিলাকৰ অলপ হেৰি হয়। তেওঁলোকে এ মানে যিবিলাক ধৰ বানপানী নোহোৱা অঞ্চল তাতে, আহি ধৰ অলপ হেৰি কৰে অসুবিধা কৰে। মানে এতিয়া বানপানী হোৱাৰ ফলত, সেই বানপানী হোৱা মানুহখিনিৰ অসুবিধা হৈছে আৰু জীৱ-জন্তু থাকিব নোৱাৰাৰ কাৰণে সেই বানপানীৰ ফলত এইফালে
উম।
এ বানপানী নোহোৱা ঠাইতো মানুহৰ অসুবিধা হৈছে।
ঠিকে কৈছা, ঠিকে কৈছা।
সেইটো এটা ডাঙৰ মানে হেৰি হৈ আছে।
উম', উম' সমস্যা বহুত ডাঙৰ সমস্যা। এতিয়া মানে চাব গ'লে এইটো এইটো বাৰু প্ৰাকৃতিক ভাৱে বানপানী হৈছে সেইটো ক'বয়ে পাৰি, এতিয়া চবতকে মানে আচৰ্যজনক বিষ বিশেষকে মানে আমৰ গুৱাহাটী বানপানী, গুৱাহাটী বানে প্ৰাকৃতিক ভাৱে বুলি কি, এজাক বৰষুণ দিলে সেই বৰষুণৰ পানী জমা হৈ বানপানী হোৱা দেখা যায়।
ইয়াতে মানে আমাৰ মানুহখিনি মানে যিটো অটপালি মানে মানুহখিনি এনেকুৱা হৈছে এতিয়া চহৰৰ যিহেতু মানুহ। তেওঁলোকৰ কাম থাকে কিবা থাকে সময় থাকে। তেওঁলোকে নলা, নলা-নৰ্দমাবোৰ সেনেকে লেতেৰা কৰি থৈ দিয়ে যি। প্লাষ্টিক চািক হওক বা ঘৰৰ জাবৰ নলাত পেলাই, পেলাই নলাব বোৰ ভৰ্তি কৰি ঠাই বন্ধ কৰি দিয়া সেনেকুৱা পানী যদি বন্ধ হৈ থাকে নলা ত পানী যাব কোনালে দে পানী জমা হৈ যায় ৰাস্তাৰ ওপৰত
উম, উম, যেতিয়া আমি দেখা পাইে থাকো। আকৌ নিউজবিলাকত ধৰ বানপানী হোৱাৰ পিছত যেতিয়া উঠাই নি, পানীখিনি ধৰ হেৰি কৰে। তেতিয়া পানীতকৈ বেছি মানে জাবৰৰ পৰিমাণ বেছি থাকে ড্ৰেইনটো যেতিয়া চাফা কৰি থাকে।
উ, ঠিক কৈছ এতিয়া মানুহে মানে গালি পাৰে চৰকাৰক আৰুৰে চৰকাৰে যোত চৰকাৰে জি এম চি দিছে গুৱাহাটী এম চি এম মানে ভুল আৰু চৰকাৰ ভুল চৰকাৰো আছে মানে চৰকাৰৰ কিন্তু তাতকে বেছি ভুল মানুহো আছে যদি মানুহে ভালকে পৰি পাতিব নিজে চাবৰ ধনি পেলাই ডাষ্টবিন আছে ডাবত যদি পেলাই দিয়া। সেই তেতিয়া সেনেকুৱা পৰিৱেশৰ সৃষ্টিয়ে নহয় এতিয়া মানে। চৰকাৰক ঢুকি আছে চৰকাৰে এইবিলাক কৰা নাই কিবা কৰা নাই আৰু চৰকাৰে এতিয়া আহি নিজৰ হাতে নিজৰ চাবা চাবলৈহি পেলালে কাৰণ চৰকাৰে দায়িত্ব তেয়া জি এম চি জি এম চি যিখিনিৰ পৰা কৰিছে এতিয়া মানে গুৱাহাটীখন মই দেখিছো আহি ফালে এনেকুৱা হৈছে। উ, মানে যাবৰ যত সব জাগা নহয় গৈছে মানেস্তাৰ কাষে কষে মানে দম পৰি থাকে। জাবৰৰ ইমানে জাবৰৰ সৃষ্টি হৈছে আমাৰ গুৱাহাটীখনত এতিয়া তেনেকুৱা যে বানপানী নহয় ক'ত হ'ব গোটেই চবফালে তোমাৰ নলা, নদমা চব বন্ধ হৈ আছে।
আৰু, আৰু ধৰ হেৰি যিহেতু গুৱাহাটীখন এখন পাহাৰীয়া ঠাই ধৰ পাহাৰৰ হেৰি থাকে পাহাৰত গতিকে মানে তাতে বানপানী হ'ব কিছুমান অঞ্চলত মানে বানপানীটো ৰোধ কৰিব নোৱাৰি। আমি আগতে সঘনে এটা নিউজ শুনা পাইছিলোঁ। অনিল নগৰ আৰু নবীন নগৰ এই দু এখন ঠাইত মানে হেৰি বানপানী হ'ব এইটো ফিক্স। গুৱাহাটীৰ কিন্তু আজিকালি মানে এনেকা কোৱা হৈছে কৃত্ৰিমভাৱে হৈছে মানুহ ইমান ধুনীয়াকৈ প্লেন কৰি কিনে কি মানে ড্ৰেইন বিলাক বনাই, বনাই দি আছে। কিন্তু ড্ৰেইন বনাইছেহে বনাইছে কিন্তু পানীৰ পৰিমাণটো কমাব পৰা নাই। সেইটো একমাত্ৰ মানুহৰ ভুলৰ কাৰণে হৈ আছে।
ফুলৰ কাৰণে হৈছে। মানুহখিনিয়ে নিজৰ ভুলতটো মানি নলয় কিন্তু চৰকাৰ কিবাটা ডক্তৰ চাপ দিব পাৰিলে হ'ল।
উম, তাকেইেতটো এতিয়া যদি জাবৰ জোথৰ বিলাক যদি হেৰি কৰি পেলাই দিয়ে তো সেইটোতো ড্ৰেইনটো বন্ধ হৈ যাব। বন্ধ হৈ যোৱাৰ ফলত পানীখিনিতো ৰাস্তাৰ মাজতে আৱদ্ধ হৈ থাকিব। বাৰু মানি লৈছো কিছুমান কাম ভাল হোৱা নাই ৰাস্তাৰ মাজত পানী জমা হৈ আছে কিন্তু চবতো এক একে হৈ থকা নাই ন, ব্যৱস্থাটো।
তোমাৰ ক'ব গ'লে কিছুমান মানুহ আছে যাৰ মানে অতি লাভ হয় এনেকুৱা সময়ত কাৰণ গুৱাহাটী এানগাত যেতিয়া বান পানী হয় তাতে। ক'ৰ পৰা না আহিব ক'ৰ পৰা কি আহিব সেনেকুৱা জোগাত মানুহে ক'ৰবাত ক'ৰব পৰা ভেল যোগাৰ কৰি খেলৰ ব্যৱসায় কৰে কৰি পেলাই মানে ফেলেৰে মানুহ অনা, নিয়া কৰি এখন চিটি বাছে, বছৰতো যিমান টকা কমাই তাতকে অধিক টকা মানে ফেলখননে কমাবলৈ সক্ষমো হোৱা দেখা যায় মানে বৰ্তমান যদি ইটোৰ পৰা ইটোৰ পৰা সিটোৰ পৰা যায় তোমাৰ যদি এনেই চাব গ'লে পইচা ল'ব নালাগে কাৰণ ৰাস্তাটো পাহৰি কি সেনেকুৱা জাগাত ত, পঞ্চাশ ট, ষাঠি টকা লয় এজন মানে ভেলৰ চালকে। তেনেকুৱা সময়ত মানে বহুতো মানুহ মানে তেনেকে লাভাৱিত হৈছে কাৰণ বহুতো এইটো মানে সুখৰ খবৰো হৈ পৰে। বহুতো মানুহৰ এ, তাকেই। এতিয়া মানে মানুহসিনি সজাগ হ'ব লাগে বানপানীক লৈ আমাৰ চৰকাৰে মানুহ সজাগ কৰিবা লাগে চৰকাৰে সজাগ হ'ব লাগে। এইটোতো বাৰো গুৱাহাটীৰ বানপানী বাৰু কথাটো বেলেগ। কিন্তু যিটো এতিয়া আমাৰ প্ৰাকৃতিকভাৱে হৈ আছে আমাৰ উজনীয়া জিলাবোৰত। সেইটো বানপানী ৰোধ কৰাটো আমাৰ মানে সম্ভৱ নহয় যদিও মানে যিখিনি পাৰো আমি। কৰিব লাগে মানে মানুহখিনি বানপান অহাৰ সময়ত ওখ ঠাইলৈ যাব লাগে। নিজৰ ঘৰ দৰে বান্ধিব লাগে সেনেকে বৰ্তমান আমি জানো যে মা জুলি বা সেনেকুৱা ঠাইত ঘৰৰোৰ চাংঘৰ বনে বানপানীৰ কাৰণে।
উম, উম,
তেনেকুৱা অৱস্থা মানে ভালে কৰিছে মানুহখিনি আৰু তেনেকে গোটেইখিনি মানুহে সজাগ হ'বলৈ বানপানীৰ কাৰণে সিটো ভাবো আৰু।
উজনি অসমত মানে যিহেতু বানপানীটো হৈ থাকে। তাক মানুহে যিমান পাৰি ধৰ আ তাৰে জিলা প্ৰশাসনে অলপ। যিখিনি সময়ত ধৰ বানপানী হোৱাৰ সম্ভাৱনা বেছিকে থাকে অলপ সজাগতাৰ চ তিৰ, কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ।
তাকে তাকে তোমাৰ লগত বাৰু কথাখিনিও পাতি ভাল লাগিল গৈ থাকিবও পাৰে বানপানীৰ ওপৰত কথাখিনি মানে চাইছো নিউজত। মানুহখিনিৰ দুৰ্দৰ্শা দেখি বেয়া লাগিছিল তাকে অলপ কথা পাতিলে বানপানীৰ ওপৰত। শিকিব পাৰিলো তাকেতো ভাল লাগিল। ঠিক আছে এতিয়া ৰাখোঁ।
উম, হ'ব দিয়া।
ঠিক আছে ঠিক আছে হ'ব।